অ সিহঁত জেগাত যে নহলে বেয়া হয়। ভালকে শুনি নাপায়। হেল্ল। এই নেটৱৰ্ক থকা জেগাত যোৱা।
হেল্ল'।
এই নেটৱৰ্ক থকা জেগাত যা ভালকে। হেল্ল। হেল্ল'ও। হেল্ল।
হেল্ল'ও
শুনি পাইছ? হেল্ল' হেল্ল'। হেল্ল হেল্ল' অ শুনি পাইছ ন, অ পাইছো পাইছো। যি আছা নে?
অ অ অ।
হা।
কৰিছো, আছো নে নাই। এতিয়া এতিয়া। অ জীয়া অ জীয়া আ, ছ বুলি ভাবিছো বোলো।
হয় নেকি।
অ।
তোৰ নেটৱৰ্ক বেয়া অ। মই জীয়াই আছো ৰ।
নেটৰ থকা জেগাত যা আকৌ।
এই শুনি পোৱা নাই ভালকে।
শুনা পাইছা? হেল্ল -হেল্ল। হেল্ল', -হেল্ল', হেল্ল',
অহ, পাইছো এতিয়া। হেল্ল',
এতিয়া?
এই আকৌ শুনি নাপায়গে কেতিয়াবা আকৌ শুনি পাওগে মানে
এ' নেটদাল এইডাল এতিয়া পাইছ?
অহ, পাইছোঁ এতিয়া।
অহ, কি কৰি আছ?
বহি আছে বহিব মন গৈছে আকৌ।
অহ, থিয় হৈ থাক আকৌ।
মই থিয় হৈ আছো।
কেলে থিয় হৈ আছ? টিকা নাই নি বহিবলে? কেলে মন যোৱা নাই?
থিয় হৈ আছ
ই কি হয় এইটো হৈছে কি তেতিয়া হ'লে?
হা
সেইটো কি হৈছে বুজিয়ে পোৱা নাই যে
কিটো?
মই বহিলে তই থিয় হব লাগে নি?
অহ, সেটো মানে
ৰাতি মই সো তই মানে সি
ৰাতি মই -মই নোহোৱাকে থাকিব লাগে। এইটো তই বুজিছ এতিয়া বুজিছ তই কথাটো। ভাত খাব নালাগে য়েছ। খাই থাকিব লাগে অ', তই নাখালে মই খায়ে থাকিব লাগে। অহ, আৰু তই যে এতিয়া ফোন মাৰিছ
উম
কিন্তু মোৰ সেইটো কথা পাতিব লাগে এইটোহে উল্টা।
ত বৰ্বাত কৰিলি ঘৰটোক।
হম',
ঘৰৰ ৰাচন- বৰ্তন চব বৰবাদ কৰিলি তই।
কেলে অহ ' আচ্ছা। চাউল পাঁচ -ছয় কেজি মান ময়ে খাওঁ এদিনতে। উম
বেছি মানে আমিৰনে?
কি কৰিবি আও খেতি -বাতিও বহুত। কৈছে যে এবা বহুত চাউল মানে কি কবি আও কুইণ্টলে- কুইণ্টলে আছে বুলি ক'ব লাগে।
আহ -আহ।
উম
মই মোৰ বাৰু সেই কালি ৰাতি পাঁচ কুইণ্টেল মান খাইছিলে।
খাইছিলি ন',?
আহ
অহ, পাঁচ কুইণ্টেল ন' অকল হয় নায়? অহ', পাঁচ। কুইণ্টেল নৰ্মেল খাব লাগে ইমান উম ভাল সেইটো। খাইথাকিব লাগে উম। বাকী খবৰ খাতি ভালনে।
ভাল যেন লাগিছা আৰু।
লাগিছে নে।
আহ লাগিছেহে তোৰ কচোন বাৰু।
ম যেন লাগিছে মোৰো। জীয়াই আছো যদি ভালেই হ'ব লাগে আয়ো।
ত কেলে জীয়াই আছ অই।
তাকে ভাবিছো কাম বনধ একো নাইেই জীয়নো কেলে আছো মই সেইটোকে ভাবিছো।
এইটেত।
তাকে কঠাইও নিদিয় হ'ল নহয়। উঠাইও লৈ যোৱ হেঁতেন। কি কামৰ কাৰণে মই আছো পাট্ত প নাই।
অ।
মাকসতটো মই গম পোৱা নাই এতিয়ালৈকে।
উম- উম।
উম
পিছে কিলচিত সেই ডিপাৰ্টমেণ্ট।
মই তোৰ মেথছ ললো মেথছ-
মেথচ
মেথছতে আহিলে ফিজিক্স ফিজিক্সতে পোৱাই থৈছিলোঁ মেথছত আহিলে আকৌ ফিজিক্সত নাহিলে
আহ মই মোৰ ছ দুইটাতে আহিছে।
দুইটাৰে আহিলৈ নি
আহ অ
মই আকৌ মেথছটো নাহিলে খেলে জানো পাই গিলে জানো পাই। অ মেথছটোহে আহিছে ফিজিক্সটো নাহিলে না মোৰ ভাগৰ কেলে জানো। অ এনেই ভাল হৈছে কিন্তু ফিজিক্সটোৱে মেথছতকে মেথছ
ফিক্সটো নাহিলে কেলে জানো পাই নাহিলে নাই বাৰু এনে মেথছতে ল'লোহেঁতেন
উম মই সেই কিবা ঘৰৰ পৰা গৈছো ফিজিক্স লম বুলি
অ
ঘ ঘৰৰ ফিজীক্স লম বুলি তাত পাই পাই প তাত তাৰ সেই ইকনমিক্স মাষ্টৰ যে ত ফ্ৰী হ' ইকনমিক্স লাগ
উ মজ যা
মানে সি হ যে এই সুধিছে কি কোনোটো চাবজেক্ট লবি বুলি মইকৈছো চাৰ এই মোৰ দুটা আছে ফিজিক্স আৰু ইকনমিক্সত সি কথা পাতিব - ধৰিলে নহয়।
উম হু ফুচলাবলে ললেই
তাৰ পাছত লাষ্টত গৈ সেই ইকনমিক ললিত আৰু
মানে
মানে ভাল গিছিল কথা পাতি সেইকাৰনে লোকে
আহ কথা পাতি ভাল লাগিলে তণে চেঞ্জে কৰি দিলে মেজৰ। মাইনৰ কি লৈছিলি কৈছিলি?
ইলেক্ট্ৰনিকচ, ম-মই মানে সেই তেতিয়া সেইটো কেলে নললো। ফিজিক্স আৰু ইকনমিক্স দুটা আছে সেই কিবাত, ফিজিক্সত।
অ'।
মানে দুটাই হাৰদ হব যে, সেই কাৰনে নললো।
হয়নে
অ'।
মোৰ মজা লাগিব বাৰু এতিয়া মেটছে, ফালিব। মেথছৰ, মাইনৰ আকৌ ফিজিক্স। হম', ভাল লাগিব।
মেথছ আৰু ফিজিক্স নে
কলেচ-চলেচ নাযাওঁ।
হয় নি?
এদিন মান ভাল ন, ভাল নম্বৰ পাবি।
অহা আহা, শব্দটো কোলি নহয় কাটি দিব
হা?
শব্দ এটা কছিলি নহয় কাটিয়ে দিব নি আও
এইটো ভাল হে কৈছো মই বেয়া কোৱা নাই নহয়।
পতককে কিবা ওলাইছিলে
নহয়।
আচ্ছা তাকে, কথা নাই তেন্তে। উম, বাকী ফুৰিবলে মেলিবলে যোৱা নাই ন?
কত যাম, তক পইচা দি থৈছা নি?
পইচা, আছিলে অলপ হাতত তিনি কোটি এটা।
অ'। এ সেইটো বহুত হয় হে, তিনি কোটিতো পইচা পৰে নেকি
তিনি কোটিটো পইচা নপৰে পইচা নপৰে বাৰু, সেইটো মানে হেৰি মোৰ এক্সট্ৰা মানি হে। চাৰিদিন কাম উম, মেইন ৰ্চচৰ পৰাটো ইনকামটো
সেইটোতো সেইটোতো মই সেই পাঁচ মিনিটতে ই-ইউজ কৰি দিওঁ।
তিনিটো ন?
দিয়ক অ'
তিনি কোটিটো
উম।
অ'।
অ' ম-ম-মান ম-মই মানথলি ইনকাম খিনি
আচ্ছা, তিনি কোটি এ মোৰ এইবিলাক কোটি নকয় তিন টকাৰ নিচিনা লাগে তিনি কোটিটো।
অ', মোৰ সেই আনাৰ নিছিনা হে লাগে, তিনি আনা।
তিনি আনা হয় নে। তাকে কিনো তিনি কো একোডাল নাপায়, কিডাল পায়?
উম।
সেইটোৱে, তাকে আজিকালি তিনি কোটি টকা কে ডিমেন মৰটনিয়ে নাপায়।
তাকেই
ভাত-চাত খালি নে নাই?
ভাত-চাত খালো খালো নেকি, খালো নিচিনা লাগিছে পাহৰিয়ে থাকিলো নহয় খালো নে নাই। দেখ
চ ভ খালে যে লাগিছে আৰু। এতিয়া পেট ভৰি আছিল যে।
অহ পেট ভৰিছে যদি খালী হ'বলা।
অ।
এতিয়াতো যদি নাই খোৱা তেন্তে মই খালো বাৰু দেই।
অ অ।
উম।
হয়নি?
গম পাইছে নহয়, তহত নাখালে মও খাওঁ বুলি। উম সেইটোৱেই আৰু কে এফালে যাওঁ। কলটো, হা, এই ল'ৰা এটা ল'ৰা এটাক আনিবলৈ জান কোনোবা।
কাৰ লা তোৰ নি
অ মুৰেই তাকে। বহুত বছৰ মোৰ, জীয়াৰ দ ম লোৱা।
হয়।
উম গম নাপাওঁ নি?
ন বাবা। এই সি পাই ন বলি। এ ৰিকি পাই নকলি।
নকলেই নি।
উহু।
ঠেত কব লাগিছিলে।
অ।
এ তাই চিক্ৰট কে ৰাখো বুলি ভাবিলো আকৌ সেইটো কাৰণে। উম, মানে ইমান সৰুতে বেয়া আছে। উম সেইটোৱে সেইটোৱে।
দুই বছৰে পালটো না।
উম। তাই হেৰিয়াল, লগে বিশ্বনাথ কলেজত।
বিশ্বনাথ সেইটো ক'ত বিনা চাৰ চাৰিআলি ন।
আহ চাৰিআলি।
আৰু ইমান দ লোনে, কি ফাস্তেৰ নে? ফাৰ্ষ্টয়াৰ ফাৰ্ষ্ট চেম।
আহ।
দিয়ে নিদিয়ে চি?
এজচি।
ওম
কিহল ললে জানো বা?
গা নেপাওঁ নী।
মই কেনেকৈ গম, গম পাম?
আমি কি এক, স ক্লাছ এ নি?
হা।
একে ক্লাছ নি আমি।
অ তাই এ, এ এ। হেল্ল' শুনিছনে।
শুনিছোঁ শুনিছোঁ।
অ, এবছৰৰ।
আহ।
এই হায়াৰ ছেকেণ্ডেৰীটো আকৌ দিলে, মানে সেইকাৰণে।
এতিয়া আমি একে ন।
এতিয়া একে।
কি হৈছিলে, এইবাৰ কি হৈছিলে।
এ এবাৰ হেৰি ছিক্সটি, এবাৰ ছিক্সটি এইট আহিলে। উম।
তই শিকালি যাতে সেইকাৰণে হল।
তাকে মই শিকাব লাগিছিলে ভুল কৰি দিলোঁ। ঐ হেল্ল'।
উ ক, অ ক।
হল হ'ল, উম হ'ব দে এ ফালে যাওঁ।